হেল্ল', অঁ।
অ', শুনি পাইছা, অঁ। শুনি পালে?
অ', শুনি পাইছো।
অ', অ', কি কৰি আছ'?
মই ভালে। অ', এনেই আছো বহি।
অ', ভালে তেতিয়া। মইও এনেই বহি আছো, বিছনাত আছিলো, শুই আছো। তাৰপিছত তোমাৰ লগত অলপ কথা পাতি
অ', দিয়া। উম, উম, উম।
ভাত চাত খোৱা হ'ল?
উম, ভাত খালোঁ। তুমি?
তুমি খালা? অঁ, অঁ।
নাই
তোমাৰ অলপ নেটতো প্ৰব্লেম হৈ আছে।
নেটতো প্ৰব্লেম হৈ আছে
উম।
অ', শুনি পাইছোঁ এতিয়া।
অ', অহ, দে কোৱা।
উম।
হেল্ল'
অ হেল্ল' ক' অহ অহ আজি, তুমি ক'ল কৰিছিলা, আজি কিহৰ ওপৰত আলোচনা কৰিবা?
নহয় মই ভাবিছো ঘৰৰ আহ আলোচনা
অ ঠিক আছে। উম
তুমি কেনে কি ভাল লাগে মানে বাহিৰৰ খাৱাটো ভাল লাগে নে? ঘৰৰ খাৱা ভাল লাগে?
মোৰ ঘৰত খোৱটো বেছিকে ভাল লাগে কিয়নো ঘৰৰ তাৰমানে ৰান্ধ ঘৰৰ বনোৱা খাদ্যত তাৰমানে কিছুমান এনেকুৱা ম' তাৰমানে বাহিৰত যিবিলাক মচলা জাতীয় বস্তুবোৰ তাৰমানে ব্যৱহাৰ কৰে কিন্তু কৰে সেইবিলাক তাৰমানে ঘৰৰ খাদ্যত তাৰমানে সেইবিলাক ব্যৱহাৰ- ৰ নকৰে আৰু আমাৰ স্বাস্থ্যৰ বাবে ভাল সেই ঘৰ খানা তাৰমানে ভাল পাওঁ তাৰমানে এনে তুমি কোন বি তুমি কোনটো খানা তাৰমানে ভাল পোৱা তাৰমানে?
মইতো তাৰমানে ৰেন্টত থাকিছো না মানে যেতিয়া মই বা- ঘৰত বনাও নহয় তেতিয়া বাহিৰতে খাই লওঁ লেকিন মানে ময়ো ভাবো মানে ঘৰত খাব পাৰিলে বেছি ভাল থাকে আৰু মানে কিয়ুকি বাহৰত বনা মানে তুমি এ কি কেনেকা বনাইছে- টো নাজানো কি গম নাপাও কেনেকা ভাল- বনাইছে না বনোৱা হোৱা নাই- চ 'ঘৰত বনোৱা হলে মানে তুমি চাব পাৰা তুমি গম পাওঁ কি মানে অ ভাল আছে ভাল হোৱা নাই এনেকা তাৰপিছত অ ব তুমি মানে- ঘৰত বনাইলে মানে তোমাৰ কিবা কা'ৰ ভাল হৈ যায় বদন ভাল থাকে বাহৰত খালে মানে- মানে অলপমান বিয়া থাকে গা- ভাল নালাগে, এতিয়া আৰু মানে- তাৰছত তুমি ঘৰত বনাইলে মানে কি নিজে বনাও ন
নাই মইতো বাহিৰতে থাকো মইও তাৰমানে ঘৰত বনোৱা খাদ্যটো ভাল পাওঁ তাৰমানে। ঘৰৰ আলু পিটিকা ভাত। হওক তাৰমানে ঘৰৰ বস্তুটো খাই কিনে ভাল লাগে তাৰমানে ৰুমৰ বচ অ তাৰমানে বাহিৰৰ খানাতকৈ।
উম নিশ্চয় আৰু মানে ঘৰত বনাই খাইলে মানে ষ্টুডেণ্ট বিলাক- বেছি ভাল আৰু মানে কিয় কি বাহৰত- ষ্টো-ষ্টুডেণ্ট বিলাক খাইলে তেতিয়া মানে- এনেইতো ভালকে থাকাই নহয় লাষ্টত বাহিৰতে খাইলে মানে গা বিলাক বিয়া লাগি যায়। লাষ্টত গা বিয়া লাগিলে ঘৰ-ঘৰৰ মানুহ কোনো ওচৰত নাথাকে। মানে গা বিয়া থাকিলে বিছনাতে ঘুমাই থাকা হৈ যায় দুদিন তিনিদিন কাৰণে গাটো আৰু- বিয়া হৈ যায় আপোনাৰ ভাল নিজে ঘৰত বনাই খালে অলপমান মানে টাইম যাব মানে টাইম নাই বনাওঁতে মানে ঘৰত বনালে বাহৰত খালে কি হয় অৰ্ডাৰ দিলে লগে লগে খালে, লেকিন ঘৰত বনালে অলপ টাইম লাগে। লেকিন ইটো কথা একেবাৰে গম পায় তুমি কি অ ভাল বনাইছো খাবা পাৰো এনেকা
উম, সেইটো হয় তাৰমানে এনেকুৱা তাৰমানে এইটো বস্তু যে তাৰমানে কিছুমান হেৰিত বাহিৰত যেতিয়া খানা বোৰ তাৰমানে খাদ্যবোৰ বনাব তাৰমানমানে তেতিয়া বা স খোৱা হয় তেতিয়া তাৰমানে তাত কিছুমান এনেকুৱা বস্তু দিয়ে যিবিলাক তাৰমানে আমাৰ পেটৰ অহ, পেটৰ কাৰণে তাৰ বা শৰীৰৰে অতিকৈ তাৰ বিয়া সেইবিলাক বস্তু খোৱাৰ ফলত তাৰমানে আমাৰ এনেকুৱা কিছুমান বেমাৰ হয় যিবিলাক তাৰমানে যেনে উ পেটৰ বিষ তাৰপিছত শৌচৰ অ' শৌচ তাৰমানে শৌচৰ মানে হেৰি হয় লেট্ৰিন টো তাৰমানে শৌচ কৰিবলগীয়া মানে আৰু তেনেকৈ কিছুমান এনেকুৱা বেমাৰ আছে ন যিবিলাক তাৰ মানে বাহিৰৰ খানা খাদ্য, খানা খাদ্যৰ পৰা তাৰমানে বাহিৰৰ খাদ্যৰ পৰা তাৰমানে আমাৰ হয় সেইবিলাকৰ কাৰণ তাৰ মানে ঘৰুৱা খানা খোৱা তাৰমানে অতিকৈ জৰুৰী উ বেছি ভাল তাৰমানে মোৰ মতে আৰু আমি এতিয়া বাহিৰত তাৰমানে আমি ছাত্ৰ আমি ছাত্ৰ হয় আমি বাহিৰত তাৰমানে বাহিৰত থাক ও আমাৰ বেমাৰ বেমাৰ আজাৰ হয় তে এতিয়া তাৰমানে আমাৰ কলেজ বন্ধ হয় বা হেৰি হয় সেইকাৰণে তাৰমানে ঘৰুৱা ৰান্ধনটো তাৰমানে খোৱাদটো খাই খাই কিনে তাৰমানে ভাল বা ঘৰত তুমি চোৱা এতিয়া ঘৰত আমি কিছুমান এনেকুৱা বস্তু বনাই মাহ'তে খুৱাই যিবিলাক তাৰমানে আমাৰ শৰীৰৰে ভাল যেনে এতিয়াতো মাহত নাই যদি মই গাঁৱত আহো গাঁৱত আহিলে তাৰমানে ঘৰৰ বস্তুটো খাই কিনে বেছি ভাল পাওঁ তাৰমানে আৰু এতিয়া মাহ'ত তে আমাক বনাই দিয়ে বা অহ, সেইবিলাক নকওঁ আমি এদিন ৰুমতে থাকো তেতিয়া তাৰমানে আলু পিতিকা ভাতে হওঁক ঘৰুৱা খাদ্য তাৰমানে অতি ভাল তাৰমানে, এনে তুমি কি বুলি ভাবা তাৰমানে? মোৰ মতে কি বুলি ভাবা তাৰমানে, বাহিৰৰ খানটোত তাৰমানে
অ' মানে মোৰ মতে হেল্ল' হেল্ল' হেল্ল', শুনি পাইছা? অ' মই কৈছোঁ, মই তোমাৰ নিচিনা ভাবো অ' কি মানে। ঘৰত ৰান্ধা কৰি পেলাই খালে, ইটোও ভাল লাগে মানে ঘৰত খালে তুমি, তোমাৰ কিবা থাকে মানে পেচাখনো বাচি যায়। তুমি বাহিৰত খালে তোমাৰে কি দেৰশ মানতো ল'ব প্লেটখন দেৰশ জএশ মান লব মিনি মাম এশ, দেৰশ মান ল'ব তে মানে এশ দেৰশ ভাল মানে তুমি ঘৰতে ৰান্ধা কৰিলে মানে চব্জিখন আনি বনালে তোমাৰ ভাল লগত তুমি যোনটো চব্জি আনিব, দেৰশ মানত সেইটো চব্জি তোমাৰ এসপ্তাহ মান চলি যাব। উম, সিইটো তোমাৰ ইটো যোনটো চব্জি আনিছে তুমি।
উম।
উম, উম কও
আমি